হেল্ল'
অ আনা কি খবৰ
উম ভালে আছো অ শুনিছো দেই তয়াৰকে শুনিছো
অ অ মই বোলো কি খবৰ এই সেইকেইদিন আগতে তোমালোকৰ ওচৰতে বিয়া এ খাব গৈছিলোঁ তোমাৰ কথা সুধিছিল তোমাক চিনি পায় নেকি তোমালোকৰ কোনোবা ৰিলেটিভে ৰিলেটিভ নে কিবা ফ্ৰেণ্ড হয় বুলি ক'লে তোমাৰ
অহ হয় নেকি উম
মই আমাৰ বিয়াবিলাকতো খায়ে থকা হয় আৰু মানে তোমালোকৰ বিয়াবিলাক অলপমান ডিফাৰেণ্ট হয় ন
মুছলিম বিয়া খালা মানে
যাওঁ আমাৰ ফ্ৰেণ্ড বহুত আছে নহয় তেনেকৈ লগৰ বান্ধৱী বন্ধু এনেকৈ
উম
আমাৰ আমাৰ নিয়মবিলাক অলপমান বেলেগ খালী নিয়মবিলাক বেলেগ
অ গোটেই বিয়াখন চালা তুমি
অঁ চাইছোঁ চাইছোঁ তুমি আমাৰ বিয়া আমাৰ বিয়া বিলাক এতেম কৰাই চাগে মানে গৈ পাইছাইতো আমাৰ অসমী বিয়াবিলাক
অ দেখিছো এনে ৰিচিপচনতটো প্ৰায়ে গৈছো আৰু বিয়াৰ মানে এনেকে হোমত হোম পৰি যে তোমালোকৰ বহে সেইবোৰো দুখন চাইছো আৰু
আমাৰ বিয় বিলাক তাৰমানে কি কিছুমানে তিনদিনীয়া পাতে কিছুমানে দুদিনীয়া পাতে আজিকালি টো আৰু বিয়াবিলাক কি মেহেন্দি এদিন থাকে নাচ গান এদিন হয় হয়নে বহুত দীঘলীয়াকে পাতে ধুম ধামেৰে পাতে বিয়াখন যগত এবাৰেই বিয়া হয় গতিকে ধুমধামেৰে পাতে এনে আমাৰ তুমি এইবিলাক অধিবাস চদিবাসৰ কথা কথা নাজানা চাগে আমাৰ বিয়াৰ অসমীয়া বিয়াৰ যিবিলাক অ তাৰ মানে তোমাৰ জোৰোণ দিয়ে নহয় জোৰোণটো খাই পাইছা নাই
অ জোৰণ গম পাও শুনিছো
অ জোৰোণতো জোৰোণ দিয়ে আমাৰ মাৰানে কি আৰু ঠাই বিশেষে নিয়ম বিলাক অলপ বেলেগ বেলেগ ধৰা উজনি অসমৰ ফালে বেলেগ নামনি অসমৰ ফালে বেলেগ তেনেকৈ আৰু
অ
অ মোৰ বিয়াততটো তোমাৰ মই নিজৰ বিয়াত আৰু এটা কথা কি জানা নিজৰ বিয়াতহে গম পোৱা যায় কিমান নিয়ম হয় হয় নিজ নিজৰ বিয়াতহে গম পোৱা যায় আ মোৰ বিয়া তোমাৰ কেইদিনীয়া অ দুদিনীয়াই হৈছিল দিয়া তিনদিনীয়া পাতা নাই আগতে মেহেন্দী মেহেন্দী মানে কি আৰু জেতুকা লগোৱা যিটো পৰ্ব হয় আৰু ঘৰতে হৈছে তাৰপিছত তোমাৰ জোৰোণ এদিন হ'ল তাৰে পিছদিনাখন মান বিয়া জোৰোণৰ দিনাখন তোমাৰ ৰাতিপুৱাটো ওলাই মেলি মানে কি ৰেডি হওঁ তাৰপিছত আৰু তোমাৰ দৰা ঘৰৰ মানুহ আহিল গোটেই দৰা ঘৰৰ মানুহ আৰু যোনে যোনে ঘৰৰ মানুহখিনি মাতা হয়
জোৰণ জোৰোণ আগদিনাখন আৰু দিনটো
অ আগদিনাখন কিছুমানে কি কৰে জানানে জোৰোণৰ এতিয়া মোৰ ভণ্টীৰ বিয়াত জোৰোণ এদিন দিলে দিয়াৰ পিছদিনাখন খালী ৰাখিছে তাৰে পিছদিনাখনহে বিয়া তেতিয়া তাৰমানে কি আমাৰ কিছুমান নিয়ম থাকে ধৰা পূৰ্বপুৰুষৰ শ্ৰাদ্ধ তাৰপিছত তোমাৰ অদিবাস বুলি কয় এটা
মানে জোৰোণৰ পিছৰ দিনাখন এইখিনি কৰ্ম কৰে
অ আৰু নহলে বিয়াৰ দিনাখন যোনে যোনে খালী নাথাকে বিয়াৰ আগদিনাখন সেই তেতিয়া বিয়াৰ দিনাখন ৰাতিপুৱা এইখিনি পৰ্ব কৰে অদিবাস বা পূৰ্বপুৰুষৰ শ্ৰাদ্ধ অদিবাস মানে তোমাৰ এই তোমাৰুচ কৰি দে আৰু তোমাৰ হে কইীক শ্ৰাদ্ধ যে কৰিলে শ্ৰাদ্ধ কৰি তোমাৰ শ্ৰাদ্ধ কৰি ীতি নিয়মেৰে ছোৱালী যে বিয়া দিব তাৰ কাৰ তোমাৰ প্ৰস্তুত কৰি তুলিলে আৰু পূজা কৰি পেলাই তেনেকুৱা দেউতাক তেনেকে যোনে শ্ৰাদ্ধ কৰে শ্ৰাদ্ধৰ পিছতে তেনেকে মন্ত্ৰ মধি পাঠ মাতে বামুণে বিয় নিয়ম মাতে নিয়ম মানি মাতি পেলাই সেইবিলাক কৰে তাৰপিছত তোমাৰ পানী তুলিব যায় তোমালোকৰ আছেনে পানী তুলা নিয়মটো
পানী তোলাৰ নিয়ম নাই কিন্তু মানে মই উচ্চৰ অসমীয়া বিয় বিলাক ন এটা সময়ত উ বুত দ স মানুহ এনেকে গুচি যায় না উঠাবলৈ
উ অ অ পানী পানী তুলিবলৈ যায় বৰ ফূৰ্তি হয় বাছ লৈ লৈ যায় পানী তুলিব বাছ লৈ গাড়ী লৈ অ পুৰা বহুত ফূৰ্ত গাঁৱত গাঁওঁ গাঁও অঞ্চল বিলাকততো ফূৰ্তি বহুত হয় আমাৰ গুৱাহাট আৰু সৰু গাড়ী লৈ পেলাই যায় তোমাৰ দহ বাৰজন মানুহ মা মানে কি তিৰোটা মহিলা মানুহ এতিয়া গাঁওবিলাক যাকে যাক পাতি যায় তাৰ মানে
উম আমাৰ হম হম ইয়াতে বশিষ্ঠ মন্দিৰত পাৰি ন এনেকে পানী
অ অ অ অ বৈশিষ্টত পাৰি মোৰ ভণ্টিৰ বিয়া বৈশিষ্ট মন্দিৰতে উঠাইছে মোৰ বিয়াতো বৈশিষ্ট মন্দিৰতে উঠাইছে
মানে এঠাইৰ পৰা পানী আনিব লাগে আৰু সেই পানী খিনিৰে কি কৰিব
গা ধুৱাই
কইনাক গা ধুৱাই
গা ধুৱায়
চেম নিয়ম লৰাৰ ক্ষেত্ৰতো হয়নে পানী
অ লৰ ক্ষেত্ৰতো লৰাৰ ক্ষেত্ৰতো পানী উঠাব যায় লৰাৰ ক্ষেত্ৰতো পানী উঠাই পেলাই গা ধুৱায়
অ
মাহ হালধিৰে গা ধুৱায় মাহ হালধিৰে কিয় গা ধুৱায় তাৰমানে ধৰা মানে কি আমি যে কওঁ যে মা হালধিৰে স্কিন টো ভাল হয় হয় ন নহয় কৱাছোন মাহ হালধিৰে শুদ্ধ কৰি পেলাই ধুনীয়া হ'বৰ কাৰণে আৰু আৰু যাতে চুলি নিয়ম আৰু নিয়ম বুলিবৰ কি আছে চবৰে তোমাৰ বৈজ্ঞানিক কাৰণ এটা থাক একে হয়নে চব নিয়মৰ পিছফালে আৰু আগৰ দিনৰ এইবিলাক নিয়ম বনাই আজিকালি অলপ অলপ চেঞ্জ হৈছে চবে ধৰা এতি আগতে মই কওঁ আমাৰ মাহতৰ দিনত বোলে গা বিয়া সজ হৈছিলে আগৰ দিনত তাৰমানানে কইনাটো ৰিচেপ্যন দিলে নহয় গধূলি সময়ত তোমাৰ দুপৰীয়াৰ পৰা গধূলিলৈকে কইনাটোৰ অভ্যয়াৰ্থনা অনুষ্ঠান দিলে দৰা ৰ আগমহুৰ্তত গা ধুৱাই একদম চুলি তুলি ভিজাই পুৰা গা ধুৱাই বোলে আকৌ দৰা সাৰবাত কাপোৰ চাপোৰ চেঞ্জ কৰি দি সেই তিতা মূৰেৰে খোপা বান্ধি পেলাই তেনেকে মায়ে কয় আৰু মোক কেতিয়াবা তাৰপিছত আজিকালিতো আজিকালিতো আজিকালিতো ইমানবোৰ কৰিবৰ কাৰণে কাৰো ওচৰত সময়ো নাথাকে আৰু ইমান নিয়মবোৰ মানিও নাথাকে ন সময় সুবিধা কাম চাই চব সকলো সলনি হৈছে আৰু আমি তুমি সলনি হলেহে আমি অ আগবাঢ়ি যাব পাৰিম আমিও যদি আকুৰ গোজ কৰি থাকোঁ কেনেকৈ হ'ব
নাই এনে ধৰা কৰিব
কৰিবই লাগিব কৰিবই লাগিব এতিয়াতো ৰাতিপুৱাই গা ধুৱাই নহয়নে কৱা আজি কালি ৰাতি গা ধুৱাই চব চব দিয়াতে আজিকালি ছোৱালীজনীক ৰাতিপুৱা বা দুপৰীয়াতে গা ধুৱাই থয় পানী তুলি আনি পেলাই মাহ হালধিৰে গা ধুৱাই ৰিচেট মানে অভ্যৰ্থনাৰ আগে আগে গা ধুৱাই লয় কাৰণ চোৱা আজিকালি টা মেকআপৰ দাম পঁচিছ হাজাৰ পোন্ধৰ হাজাৰ তাৰ পৰাৰতো তুমি কইনাৰ মেথাম নোপোৱাই
তপোৱা
ত' সেইটো কাৰণে তাৰমানে ক'ত আৰু মোক ধুই মোৰ ধুই পেলাই চুলিৰ ষ্টাইল কৰাব গতিকে আৰু একেবাৰে গামোচা মাহ হালধিৰে গা ধুৱাই হেৰি কৰে তোমাৰ মেকআপ কৰাই
আহঁ
বাকী আকৌ ৰাতি দৰা অহাৰ সময়তো আহ তোমালোকৰ জোতা লুকোৱা চিষ্টেম আছে নে মানে জোতা লুকাই আমাৰ কিন্তু অসমীয়া নিয়মত নাই কিন্তু আজিকালি কৰিছে আৰু
আহঁ
অসমীয়া নিয়মত নিয়মটো নাই আৰু আৰু ত কৰে কৰে কৰে আজিকালি আৰু আধুনিক প্ৰভাৱ হয় ন নহয় ফ্তি কৰি ভালো লাগে দিয়াচোন কি আৰু বিয়া বুলি আৰু বিয়া বুলিয়ে ফূুৰ্তি কৰা হয় আৰু তোমালোকৰ বিয়াৰ পিছত বিয়াৰ পিছত এনেকুৱা নিয়ম আছে নে ধৰা কইনাজনী গ'ল কইনাজনী আমাৰ এনেকুৱা আছে কইনাজনী গ'ল গৈ পেলাই আকৌ উভতাই অনা নিয়ম আছেনে
আছে মানে এ ধৰা ৰাতি লৈ গ'ল নহয় দৰা ঘৰা ছোৱালীজনীক ছোৱালীজনীৰ লগত দুই চাৰিজন মান ভনীয়েকে হওক খুৰীয়েক হওক এনেকুৱা ডাঙৰ দুজনমান যায় আৰু তেওঁলোকক ৰাতিপুৱাই মানে পঠাই দিয়ে আৰু মানে গুচি আহে কইনাজনীক লৈ তাৰ পৰা ছোৱালীজনীয়ে হয়তো নেক্স ডে বা এনেকে আঠমঙলা বুলি শব্দ এটা অ
নিয়ম বিলাক একেই দেখো ৰা
আঠমঙলাৰ দিনাখন ছোৱালীজনীক দৰা ঘৰৰ মানুহ আহে পাৰমানেন্টলি লৈ যায় আৰু হয় সেই দিনটো নেক্সট দিনা হ'ব পাৰে বা দুদিনমান সময়ো ল'ব
মানে দিন বাৰ চাই পেলাই কৰে হয়নে তোমালোকৰো চাইনে দিন বাৰ
আহ দিন বাাৰ চাই আমাৰ চাই
আহ একে একে সেইটো নিয়ম একে অ
মানে কইনাজনীও ভাগৰি থাকে ঘৰৰ মানুহও ভাগৰি থাকে অকমান হয়তো মাজতে দুদিন মান লৈ লয় আৰু যাৰ মোৰ দিনাখন আমি ছোৱালীজনীক পঠিয়াম
উম সা সুবিধা মানে কৰি আগতে কি আছিলে কইনা যদি তোমাৰ মানে কষ্ট হৈ বাগৰি তথাপি নিয়ম মানি লাগিব হয় ন তেনেকুৱা আছিল কিন্তু আজি কালিৰ ঘৰ বিলাকে বুজা হৈছিল
বুজে
আজিকালি বহুত বুজে মোৰ মোৰ ক্ষেত্ৰতে মই গৈছোঁ বিয়া হৈ লগে লগে মোক পঠিয়াই দিছে পঠিয়াই দিয়ে মানে মোক আৰাম কৰিবৰ কাৰণে ঘৰত পঠিয়াইছে তাৰে পিছ পিছদিনা পিছদিনা তোমাৰ দৰা ঘৰৰ অভ্যৰ্্থনা অনুষ্ঠান আছিল তাত গৈছো ওলাই মেলি আকৌ সেইদিনা আকৌ মোক ঘৰতে থাকিব দিছে ঘৰলৈ আহিব দিছে ঘৰত আহি হ' দুদিন পিছদিনাখনৰ পিছদিনা মানে তোমাৰ আঠমঙলা আছিল
উম
আৰু আঠমঙলা ত তোমালোকৰ এইবিলাক কৰে নে কইনা ঘৰৰ আমাৰ কৰে তোমাৰ কি এইটো এই লাৰুৰ ভিতৰত এই তোমাৰ জলকীয়া সোমাই দিয়ে গুড়ি তাৰ পিছত দৰা ঘৰৰ মানুহক তেতিয়া অলপমান সেয়া কৰে আৰু
অ', গোটেইখিনি মানুহৰ লগতে কৰে আৰু তেনেকুৱা।
অ', কৰে বিশেষকে তোমাৰ দৰাৰ লগ বিলাকৰ লগত। দৰাৰ লগৰবিলাক যদি কোনোবা আহে। তেতিয়া। তোমাৰ ধৰা আ', জলকীয়া থুৱাই দিলে ঢো কাঁহী বন তেতিয়া কাহ উঠে। তাৰপিছত আৰু তোমাৰ। লাৰুৰ ভিতৰত তোমাৰ জলকীয়াৰ গু়ি দিব তাৰপিছত পানীত নিমখ মিহলাই দিব।
অহ হয় নিকি আহ। এনেকুৱা নাই আমাৰ বাৰু শুনা নাই তেতিয়া।
হ ৰেগিং কৰ নিচিনা কৰে আৰু অলপমান জমনি কৰে আৰু কইনা ঘৰৰ মানুহে।
উম হম আৰু আঠ মহলাত লৰাজনে আহেনেে নিবলৈ এ নে অকল ঘৰৰ মানুহ পঠিয়াই।
বেলৰ লৰাজনে আহে ল'ৰাজনে পুৰা দৰা তাৰমানে নিয়ম আঠমঙলাৰ দিনাখন
উম।
দৰা কইনা একেলগে আহে নেকি নেকি অ', নহয় নহয় নহয় দৰা দৰা আহে মানে পৰিয়ালৰ সৈতে।
পৰিয়ালৰ সৈতে লৰা আহে।
কণীয়েক বা। আজিকালি পৰিয়াল অহা হৈছে আগতে নাহিছিলে মানে ভনীয়েক। বা বা ভায়েক বা মানে লগৰ বন্ধু বিলাকক লৈ পেলাই আহে। আজিকালিতো মাক বাপেকো আহে দিয়াচোন আধুনিক হৈছে এতিয়া। কমতে মাক দেউতাক নাহে আৰু আঠমঙলাত।
অ।
উম সেইটোৱে আৰু।
সেইদিনাখনৰ পৰা সম্পূৰ্ণ গুচি যায় আৰু ছোৱালীজনী।
কি জানানে বিয়াৰ দিনাখন বেছি বিয়া নালাগে কাৰণ মনততো এইটো ভাবেেই লাগি থাকে। যে আহিম আহিম বুজিছানে কথাটো যিদিনা খন আঠ মঙলাৰ দিনাখন যোৱা যায় সেইদিনাখনে আচল অনুভৱ হয়। যে আজিৰ পৰা বিয়া হৈ গ'লো হয়নে। বহুত বেয়া লাগে বহুত বেয়া লাগে মইতো বহুত কান্দিছো সেইদিনাখন বিয়াৰ দিনাখন মই ইমান কান্দা নাই চকুৰ পানীয়ে নোলাই কষ্ট কৰি মানে। কোনো কাম বেয়া লগা নাই দেখ বিয়া দিনা খন অলমান অ', সেইে চিন্তাত চিন্তাত তাত থকা যায় অলপ থাকিবই দিয়াচোন দায়িত্বৰো কথা থাকে। থাকে বা তোমাৰ চিন্তাও হৈ থাকে চব ঠিকে থাকে যায় নে নাযায় হয়নে।
উম হম।
আাঠমঙলাৰ বিনাখনো আৰু বেছি ইমান হেৰি নাথাকে ঘৰৰ মানুহ। খিনিহে থাকে।
ঘৰখনো শালী হৈ যায় আৰু ছোৱালীজনী অহাৰ লগে লগে।
একদম একদম ধুনীয়া ভাৱে আপ্যায়ন কৰা হয়।